শুনা পাইছে?
অঁ নমস্কাৰ।
অঁ' নমস্কাৰ। আপুনি কি কৰি আছে এতিয়া?
মই এনে বহি আছোঁ।
অঅ'। অ' অ' তেনেহলে আপোনাৰ হাতত টাইম আছে আৰু ন।
অঁ মোৰ হাতত বহুত টাইম আছে।
অঁ' তেনেহলে আমি অঁ' হয় ময়ো এনেই আছোঁ। মোৰ হাততো বহুত খিনি টাইমেই আছে, হয়।
আপুনি কি বিষয়ত কথা পাতিব বিচাৰিব?
আমি এতিয়া ট্ৰভেলৰ- বিষয়ে অকমান পাতিব পাৰিম নিকি? আলোচনা কৰিব পাৰিম অঁ' জাগা অঁ' হয় হয়।
অঁ' অঁ'।
আপুনি অকনমান কওকচোন, আমাৰ অসমত আহ'- কি কি ইমান পপুলাৰ ঠাইবোৰ আছে- আমি ক'ত ক'ত মানে যাই কিনে আমি কি- মানে আহ' কি পাম কি- এইটো কি কয়-
অঁ অ।
আহ' নলেজ বোৰ পাই যাম সেইবোৰ।
উম' কি জ্ঞান কি শিকিবলৈ পাম আমি সেইবোৰ সকলো। অসমত এনে ঠাই বহুত আছে আহ মানুহে, অকল ক'ব গলে মানুহে ভাবে অসমত গুৱাহাটী গলেই হৈ যায়। ইয়াত তেনে তেনেকা একো কথা নাই অসমত বহুত ধুনীয়া, ধুনীয়া ধুনীয়া ঠাই আছে অসমৰ গাও সমূহ বিশেষ ভাৱে বহুত বেছি ধুনীয়া। আম, অসমত ক'ব গ'লে আহ' আপুনি আহ' এটা হ'ল এ ডিমা হাছাও।
হয় হয়।
কাৰ্বি আংলং এই অঞ্চলসমূহ বহুত খুব বেছি ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য আছে ইয়াত। খুব আৰু, বহুত মানে আপুনি ইয়াত গ'লে অ' ইমান চহৰি জেগা নহয়। হয় আপুনি ইয়াত গাও বোৰে দেখা পাব। আৰু ইয়াৰ মানুহবোৰ সাধাৰণ বহুত বহুত সাধাৰণ মানুহ সাধাৰণ ভাৱে থাকে। আৰু এতিয়াও নিজৰ সংস্কৃতি পাহৰি যোৱা নাই।
হয়।
ট্ৰাইবেল মানুহসকল সমূহে।
হয় হয় আৰু আমাৰটো চ'ব, মানে অসম কলে মানে চাই বাগিচা সেইটো, নকলে নহ'ব চ'ব বিভিন্ন মানে অ' চব মানে ডিষ্ট্ৰিক্টত। তে আছে হয় হয়।
অ'
এতিয়ালৈকে মই যায়ে পোৱা নাই উজনি অসম।
সেয়ে আৰু, শিৱসাগৰৰ ফালে, শিৱসাগৰ চৰাইদেউ ফালে, আপুনি গ'লে আপুনি গম পাব ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ। অ' আহোমসকলৰ বনোৱা এই ধুন ধুনীয়া ধুনীয়া। আহ, ৰংঘৰ, কাৰেংঘৰ এইবোৰ বহুত, ইতিহাস জড়িত আছে এইবোৰৰ লগত আৰু, আ আৰু আপুনি নামনিৰ ফালে গ'লে, আহ, আমাৰ বড়োলেণ্ডৰ ফালে বহুত ধুনীয়া ধুনীয়া ঠাই আছে এইপিনেও।
হয়, নেচনেল পাৰ্কবিলাক আমাৰ।
অ' কোকৰাঝাৰ ইমান ধুনীয়া আৰু নেচনেল পাৰ্ক আপুনি ক'লেই যেতিয়া, কাজিৰঙা ইমান ধুনীয়া, মানস মানস ইমান ধুনীয়া, পবিতৰা ইমান ধু ধুনীয়া।
হয়, আমি মানে উজনিৰ, হয়, উজনি আৰু নামনি অসম ক'লে মানে, উজনি ক'লে আমি কাজিৰঙা টোয়ে ক'ব লাগিব। নেচ নেল পাৰ্কত আ কলে হয় ন, আৰু নামনিত কলে আমি মানাস। নেচনেল পাৰ্ক হয়, সেইটো। আপুনি আহিছেনে মানাস নেচনেল পাৰ্কত কেতিয়াবা?
মই মানস নেচনেল পাৰ্কলৈ গৈছোঁ, কিন্তু মই কাজিৰঙালৈ আজিলৈ গৈ পোৱা নাই।
হয় মইয়ো, হয় দুটা ডিষ্ট্ৰিক মিলি। এৰিয়াবোৰ বহুত ডাঙৰ হয়। ময়ো মানাস নেচনেল পাৰ্কত গৈছোঁ।
অ' বৰপেটাত নেকি, বৰপেটা আৰু উম বজালি নে কি বৰপেট,
নহয়, নহয়, সেইটো চিৰাং আৰু বাক্সা ডিষ্ট্ৰিক্ট পৰে। হয়, হয়। সেইটো দুটা ডিষ্ট্ৰিকৰ ভিতৰত আছে মানে।
গাঁও আৰু গোলাঘাট নেকি, মই যিমান জানোঁ।
আহ, যোৰহাট, গোলাঘাট চাগে।
যোৰহাট, গোলাঘাট চাগে অ'।
হয়, মইও মানে যাই পোৱা নাই এতিয়ালৈকে, কাজিৰঙাত মানে খুব যাব মন হৈ আছে, কাৰণ সিফেলে চাইডত আমি যোৱাই নাই, হয়।
আৰু ক'ব গ'লে, উম, মাজুলীও এটা বহুত আকৰ্ষণীয় কেন্দ্ৰ, তাতো আজিলৈকে যাই পোৱা নাই আৰু মাজুলী ক'ব, মাজুলী চাগে বিশ্বৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ চাগে, যিমান জানোঁ মই।
হয়, হয়, সিটো হয়, সিটো সঁচা হয়।
অ', আৰু মাজুলীত বহুত সংস্কৃতি দেখা পায়, এইবোৰ ভাওনাৰ মুখাসমূহ, সত্ৰ, এইবোৰ বহুত কিবা-কিবি আছে তাতে।
হয়।
তে তেনেবোৰ ঠাইত গ'লে, মানুহে বহুত শিকিবলে পায়, নিজৰ ইতিহাসৰ বিষয়ে আৰু সেয়ে মানুহে চহৰী অঞ্চলবোৰত এৰি এনেকে
হয়।
এইবোৰ এ জেগাত বেছিকে যাব লে গুৰুত্ব দিব লাগে।
অ', হয়। আমি আমাৰ অসমতে মানে বহুত ঠাই আছে মানে য'ত আমি ফুৰিব এতিয়ালৈকে পোৱাই নাই, মোৰ টো বহুত আছে। আছে মোৰ, হয়, হয়। এনে আপুনি অখমৰ পৰা বেলেগ ষ্টেটত গেছে ন?
মই অসমৰ পৰা তেনেকে বেলেগ ষ্টেট অকল অ' ৰাজস্থান গৈছোঁ নেকি, ৰাজচ থান, ৱেষ্ট বেংগল গৈছোঁ।
হয়, ম‌ইও ৱেষ্ট বেংগল গৈছোঁ, তাৰপিছত অ', মেঘালয়া গেছোঁ। সেইটো আৰু তাৰ পিছত মই অ নাগা নাগালেণত গৈছোঁ। হয় চবেই যায়, আৰু এইটোতো এইটো চিজনত গেছে। এতিয়াতো ছামাৰ চিজেন হয় আৰু গলম অ', গৰম বন্ধ। পায়ে গেল আজিৰ পৰা। চবেই যাব অখমৰ মানুহ, হয়, হয়, হয়।
এ
হয়।
কিন্তু আমাৰ অসমতে বহুত তেনে চাবলগীয়া ঠাই আছে, ত' বেলেগ ষ্টে অ', বেলেগ ৰাজ্যত যোৱা এনে দৰকাৰো নপৰে মানুহৰ।
অ', হয়। তথাপি মানে বেলেগ ৰাইজত গৈ পিনে আমি এক্সৰা নলেজ বোৰ মানে পাই যাওঁ, সিহঁত তে মানে তাতে কেনেকুৱা অ তামাৰ সংস্কৃতি তামাৰ কালচাৰ কেনেকুৱা আমি মানে গম পাই যাওঁ আৰু।
অ'।
সেইটোৰ কাৰণে সেইটোক মানে চাবলে আমি যাবা লাগে, আমাৰ অখমৰ বাহিৰতো আমি যাবা লাগে
সেইটোৱে, ট্ৰেভেলিং বহুত, আহ কি কয় এইটো, আহ
নলেজ বাঢ়োৱা মোৰ মানে মোৰ হিচাপে হয়, জ্ঞান বিদ, হয়। হয়। এনে ঘৰৰ অ', ঘৰৰ ভিতৰত থাকি মানে একো নলেজ নাপায়, হাজাৰ মানে সি শিক্ষিত হ'লেও সেইটো, ট্ৰেভেল কৰাৰ পিছত অলপ হ'লেও কিবা এটা আমি
তাকে, ফুৰিলে তেনেকে বহুত শিকিবলৈ পায়, ঘৰত বহি মানুহে যিমান কিতাপ পঢ়ক, যিমান ইণ্টাৰনেটত চাওঁক একো কামত নাহে, অ' সেইটো প্ৰেক্টিকেল জ্ঞানতটো প্ৰেক্টি ল নলেজটো বেছি গুৰুত্ব দিব লাগ মানুহে, অ'। আৰু, উম
এনে ইণ্টাৰনেচনেল ট্ৰিপ গেছি নেকি, আপনি কে
মই সেই তেনেকে গৈ পোৱা নাই, মই ইণ্টাৰনেচনেল ট্ৰিপ কব গ'লে, মই নেপাল আৰু ভূটানো আৰু বাহিৰৰ কৰে দেশে এই দুটাত গৈ পাইছোঁ, এতিয়া ভূটান অসমৰ বহুত ওচৰত আছে, নে নেপালো ক'ব গ'লে অলপ ওচৰতে আছে, এই দুখন ঠাইতো মা বহুত অসমীয়া মানুহ গৈছেই।
অ', অ'।
মইওঁ গেছো, ভূটানত গেছো, কিন্তু নেপালত আজিলৈকে মানে যাই পোৱা নাই আৰু। পিছলৈ যাম, কিন্তু ভূটানত বহুতবাৰ গৈছোঁ, কাৰণ ইন্টাৰনেচনেল বৰ্ডাৰ হয়, সেইটো আমি আহ দুই দুই ঘণ্টা বা দেৰ ঘন্টা মানতে মানে আমি যাব পাৰোঁ না সে কাৰণে তাতে যোৱা হৈছে আৰু।
সময়বোৰো কেতিয়াবা নিমিলে, কেতিয়াবা মানে আহ প্লেন কৰিলেও কেতিয়াবা মানে নহয়, সেইটো আৰু সেইটোৱে আৰু।
আৰু অকলে ফুৰিবলেও মানুহৰ অলপ সেয়া দিগদাৰি হৈ যায়, মানুহ হয় নাই গোতাই ল'বলৈ ভাল, চবে একেলগে মিলি যাবলৈ।
হয়। গোটেই মিলি যাব লাগে, আৰু অকল অকলে আৰু কেনেকে যাব পাৰিব, বেলেগ এটা মানে ঠাইত।
সেইটোৱে, ভয়ো লাগে মানুহৰ এনেকে অচিনাকি ঠাইত যাবলৈ।
কি অ' কেনে, কেনে দৰে বা ট্ৰিট কৰিব সেই, ঠাইৰ বা সেই জাগাৰ মানুহে, তেনেকে ভাৱ হয় না এটা মনত।
অ', সেইয়ে। এ ক'ব গ'লে ইয়াত ট্ৰেভেলিং বহুত এনেকে, ভাল বস্তু এটা মানুহে এইটো কৰিব লাগে, ঘৰত বহা এৰি।
হয়, কৰিব লাগে সেইটো এটা। সৰুৰ পৰাই আমি অলপ অলপ হ'লেও, এইটো আহ কৰাত টো মানে, কৰিব লাগে আৰু সেইটো। কৰাটো দৰকাৰ মানে।
আপোনাৰ এনেকুৱা কোনোবা জেগা আছে নে য'ত আপোন অ', আপোনাৰ কোনোবা এনেকা জেগা আছেনে য'ত আপোনাৰ বহুত যাবলৈ মন আছে, অসমৰ ভিতৰত বাহিৰত য'তে হওঁক?
অ', অ', অসমৰ ভিতৰত মানে ক'ব গ'লে, আপুনি যে কৈ গৈছিলে ডিমা হাছাওঁ! সেই তাতে মই হয়। বহুত মানে যাব ইচ্ছা হৈ আছে এতিয়া। মানে আমাৰ লাষ্ট- প্লেনিঙো তাতে যাবলে। কিবা এটা বিশেষ কাৰণৰ কাৰণে হয়। হয়, হয় তুমজাঙত, তাতে আমি ট্ৰেকিং কৰিবলৈ অঁ'। ট্ৰেকিং কৰিবলৈ মানে আমি প্লেনিং কৰিছিলোঁ। তাৰপিছত এক - এটা বিশেষ আমাৰ অঁ, - কাৰণ গৈছে, ইয়াৰ কাৰণে যাবা নোৱাৰিলে। পিছলৈ অঁ, নেক্সট ইয়াৰ- যাব পাৰিম চাগে, সেইটোৱে।
এই তেতিয়া অঁ, সেই মানুহে এইবোৰ কাৰ- বি আংলং, ডিমা হাচাও, এইবোৰ ঠাইত যাবলৈ অলপ ভয়ো কৰে কাৰণ আহ- ইমান যোগাযোগ তাতে ভাল নহয় অলপ-
ভাল নহয়, হয়- হয়। আৰু মানে এতিয়া যে অসমতে হওঁক বা অসমৰ বাহিৰতে হওঁক- মানে এতিয়া গৰমৰ বতৰ হয় আৰু বৰষুণৰ বতৰ হয় না। লেণ্ডশ্লাইড হয়, সেইটোৰ কাৰণেও মানে অলপ ৰিস্কি হয় এতিয়া। হয়, হয়, অঁ, হয়। আমিতো মানে আৰু প্লেন এৰিয়াৰ মানুহ হয়। ন? মানে পাহাৰীয়া অঞ্চলত মানে কেনেকে- কেনেকে মানে এই খোজ কাঢ়বো, সিবিলাকো আমি ইমান মানে প্ৰে-
সেয়ে।
সেইটো কাৰণে অলপ ৰিস্কি হয়, হয় ৰিস্কি হয়। অঁ, কিন্তু ঠাণ্ডাৰ বতৰত হ'লে ভাল আৰু।
অঁ, সেয়ে ঠাণ্ডা বতৰত হ'লে বেছি ভাল।
ভাল। তেনেহ'লে আমি আমাৰ আলোচনাটো ইয়াত-
ভাল, ইয়াতে সমাপ্ত কৰো, ভাল লাগিল কথা পাতি, ধন্যবাদ।
ধন্যবাদ।